অ শুনিছোঁ দিয়া তুমি
হয় মইও শুনিছো কি কৰি আছা
এই কিনো কৰিম আৰু এই গৰমখনত আছো ৰ'বা এনেই ঘৰতে বহি
অ মই মইও এই গৰমত মানে ঘৰত ততে বহি আছিলো ভাবিলো তোমাক এবাৰ এটা ফোনে কৰো
এ
ভাবিছিলো প্ৰযুক্তিৰ বিষয়ে অ মানে ভাবিছিলো প্ৰযুক্তিৰ বিষয়ে অপমান কথা পাতো কি কোৱা
অ বা খুব সুন্দৰ বিষয়ে বাছি লৈছা দেচোন আজি মানে ধৰা বৰ্তমান যুগত প্ৰযুক্তি বিতমান প্ৰযুক্তিৰ যগ বুলিয়ে কোৱা হয় দিয়াচোন আৰু আমাৰ দৈনন্দিন জীৱত প্ৰুক্তিৰ ভূমিকা অপৰিহীম আমি ৰাতিপুৱা শোৱাৰ পৰা ৰাতি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱালৈকে যিবিলাক বস্তু ব্যৱহাৰ কৰি থাকো এই সকলোবোৰ প্ৰযুক্তিৰ লগতে জড়িত।
হয় ঠিকেই কৈছা। মানে প্ৰযুক্তি মানে মানুহৰ জীৱন সহজ তাৰপৰি দ্ৰুত আৰু মানে সুবিধা- জনক কৰি তুলিছে। অ মানে শিক্ষা হওঁক, স্বাস্থ্য হওঁক, কৃষি হওঁক, ব্যৱসায় হওঁক- যোগাযোগ হওঁক, পৰিবহন আদি মানে সকলো ক্ষেত্ৰতে মানে প্ৰযুক্তিৰ অ ব্যৱহাৰ দেখা- পোৱা যায়। মানে আজিকালি হস্পিতাল এখনত গ'লো তাতে মানে অকল প্ৰযুক্তি ব্যৱহাৰ কৰিছে। কোনোবা তাৰে- মেচিন উচ কৰা হওঁক, এক্ৰ কৰা হওঁক বা বিভিন্ন ধৰণৰ কাৰ্য তাৰপাছত শিক্ষা আজিকালি- শিক্ষাতো অনলাইন ক্লাছ তাৰপৰি- প্ৰুক্তি তাৰপিছত্ ব্যৱসায়তো বিভিন্ন ধৰণৰ প্ৰযুক্তি তাৰপিছত যোগাযোগ যোগাযোগ যেনেকে মোবাইল এছ এ- মেচ বা অ কল কৰা আৰু মানে পৰিবহনটো বিভিন্ন ধৰণৰ মানে এই আ- প্রযুক্তি ব্যৱহাৰ কৰা আহিছে।
হয় হয় তুমি ঠিক কথাই কৈছা। শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে মানে যথেষ্টখিনি আগবাঢ়ি গৈছে। শিক্ষাৰ্থীয়ে অনলাইন ক্লাছ কৰিব পাৰে ডিজিটেল লাইব্ৰেৰীৰ পৰা পুথি পঢ়িব পাৰে আৰু- বিভিন্ন শিক্ষামূলক ভিডিঅৰ জৰিয়তে নতুন নতুন জ্ঞান আহৰণ কৰিব পাৰে। আজিকালি ধৰা বিভিন্ন ক্ষেত্ৰত মানে- এই কভিদ নায়িন্তিনৰ সময় পৰাই আ আজিকালি বিদ্যালয় বিলাকে ছাত্ৰ-ছাত্ৰী সকলক- মানে ব ক্লাছ- শ্ৰেণী কোঠাত ভালকৈ বুজাই দিব পাঠটো বা পাঠ্যক্ৰম খিনি ভালকৈ ভালদৰে বুজাই দিব। কিন্তু যিবিলাক তেওঁলোকে- লিখিব লগা থাকে সেইবিলাক ৱাটচএপ গ্ৰপত পথায় দিব। এইবিলাকে মানে এটা এটা- প্ৰযুক্তিৰ ব্যৱহাৰ বুলি ক'ব পাৰি। আৰু শিক্ষাৰ্থীয়ে ধৰা বিভিন্ন ধৰণৰ সামাজিক এপ, বিভিন্ন ধৰণৰ এপৰ জৰিয়তে তেওঁলোকে- অনলাইন ক্লাছেছ কৰে। বা ডিজিটেল লাইব্ৰেৰীৰ পৰা তেওঁলোকে এ পুথি পঢ়ে আৰু বিভিন্ন শিক্ষামূলক ভ- যেনে ৱেবচাইটত যায় কিনে বিভিন্ন ধৰণৰ- তেওঁলোকে বৰ্তমান চৰকাৰে কিছুমান পদ ওলাই আছে নে তাৰে ওপৰত তাৰে যিবিলাক লাগে- তাৰ ভিডিঅ সেইবিলাক তেওঁলোকে কিনে পৰীক্ষাত অ সফলতা লাভ কৰিব পাৰে। এতিয়ালৈকে যদি আচলতে ভালদৰে যদি ব্যৱহাৰ কৰিব জানে তেওঁলোকৰ ভৱিষ্যৎ এটা খুব সুন্দৰ হিচাবে পৰিগণিত হৈ যাব বা- ভৱিষ্যতে এজন ভাল নাগৰিক হিচাপে তেওঁলোকে সমাজত প্ৰতিষ্ঠা হব পাৰিব। যদিহে তেওঁলোকে প্ৰযুক্তিৰ মানে- লৈ থকা বিষয়বোৰ ভালদৰে ব্যৱহাৰ কৰিব জানে। এনে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা কেনেকুৱা বাৰু?
অ মানে তুমি যেনেকে কৰা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো মানে প্ৰযুক্তিৰ মানে বহুতেই গুৰুত্বপূৰ্ণ ভূমিকা আছে। যেনেকে আধুনিক চিকিৎসা সজৰি টেলিমেডিচিন অনলাইন পৰামৰ্শ মানে এইবোৰ বহুত- গোটেই মে আগবাঢ়ি গৈছে। যেনেকে মই কৰোৱে এক্ৰ বাবে নতুন নতুন প্ৰযুক্তি হওক তাৰোপৰি- বিভিন্ন ধৰণৰ মান কামৰ বাবে নতুন নতুন মানে প্ৰযুক্তিয়ে কৰি আছে। আৰু মানে আজিকালি মানে আমি অ ম ভিডিঅ' কলৰ জৰিয়তে অ মানে ভাৰতত বহি পি- আমেৰিকা ডক্তৰৰ পৰা মানে আমি পৰামৰ্শ লব পাৰিছো। মানে স্পেয়েলিষ্টৰ পৰা মানে আমি পৰামৰ্শ ল'ব পাৰিছোঁ। মানে আমাৰ যোন- লগত বেছি সুবিধাাজনক আমি অ লাভ কৰো। তেওঁলোকৰ লগত মানে আমি ভালদৰে মানে আমি উম- কথা পাতিব পাৰিছো। তেওঁলোকৰ পৰামৰ্শ ল'ব পাৰিছো আৰু মানে এই উন্নত চিকিৎসা ব্যৱস্থা জৰিয়তে মানে লোক- নিৰ্ণয় আৰু চিকিৎসা অধিক সহজ হৈ পৰিছে নহয়নে।
হয় হয় তুমি ঠিক- কথাই কৈছা। আহ এনে যোগাযোগ ব্যয়ৱস্থাত প্ৰযুক্তিৰ বাৰু যথেষ্টখিনি উৰ্পাজনৰ অৱদান আছে- দিয়াচোন যেনে মোবাইল ফোন হ'ক, ইমেইল, সামাজিক মাধ্যম আৰু ভিডিঅ' কলৰ জৰিয়তে- মুহুৰ্ততে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ সৈতে যোগাযোগ কৰিব পাৰো। ধৰা এতিয়া বৰ্তমান যোগাযোগৰ যোগাযোগৰ ক্ষেত্ৰত ধৰা- অ তুমি চাবলৈ গলে এতিয়া আমি ধৰা এখন দেশত আছো বা আনখন দেশলৈ আনখন দেশত থকা- বা আমাৰ নিজৰ সম্বন্ধীয় মানুহৰ লগত যদি কথা পাতিব খোজো তেনেহ'লে ধৰা আগতে আগৰ দিনত যেনেকৈ- অ চিঠি পঠিয়াব লগা হৈছিল বা সেই মানুহজন এ আমাৰ ঠাইলৈ অহালৈকে ৰখিব লগা হৈছিল কথা পাতিব- কাৰণে আজিকালি ধৰা তেনেকুৱা ব্যৱস্থা নাই। আজিকালি মোবাইল ফোনৰ জৰিয়তে আমি তেওঁক এটা মেছেজ পঠাই দিলো- সেই মুহূুৰ্ততে তেওঁ সেই মেছেজটোৰ উত্তৰ আমাক দিব পাৰে বা কোনো ধৰণৰ চিঠিৰ অপেক্ষা- কৰি থাকিব লগা নহয়। কিবা এটা খবৰ দিব লগা আছে বা আমি দেশ বিদেশৰ বাতৰিৰ কথা জানিবলৈ আছো- আমি মোবাইলতে লগা লগ গম পাই যাও। বা ইমেইল আদি বিভিন্ন ধৰণৰ আজিকালি- আজিকালি ব্যৱস্থা ওলাইছে প্ৰযুক্তি ব্যৱস্থা, আৰু ধৰা তে আ-আ-আগতে ধৰা এখন দেশত এখন দেশৰ পৰা আন এখন দেশলৈ আমি তেওঁলোকৰ সন্মুখা সন্মুখিকে ক-কথা পাতিবা পাৰা নাছিলো, কিন্তু আজিকালি আ ভিডিঅ ক'লৰ জৰিয়তে আমি আনখন দেশত থকা মানুহকো মানে আমি আ মুখা-মুখিকৈ সন মুখা-মুখিকৈ কথা পাতিবা পাৰো, বা তেওঁলোকৰ খবৰ-খাতি লৈ থাকিবা পাৰো।
হয় ঠিকেই কৈছা, আৰু মানে হয় ঠিকেই কৈছো মানে আ, তুমি যিবোৰ কৈছা মই তাৰ সৈতে একমত আৰু লগতে মানে আজিকালি মানে দে বহাৰ ক্ষেত্ৰতো মানে প্ৰযুক্তিৰ যথেষ্টখিনি প্ৰভাৱ আছে যেনে, অনলাইন ব্যৱসায়, ডিজিটেল পেমেন্ট আ আজিকালি মানে উ কেতিয়াবা যেতিয়া ডিজিটেল পেমেণ্ট নাছিল আমি কিতিয়াবা কিনিব কিবা কিনিবলৈ গলো, কিন্তু দোকানত আমাৰ ঘপকে মনত যে আমাৰ পইচাটো ঘৰত এৰি আহিলো নহলে বা হেৰাই গল। তেতিয়া কিন্তু আমি মানে উম, এ নে সমস্যাত পৰি যায় আমি কি কৰো, কিন্তু আজিকালি মানে এইটো সমস্যাৰ সন্মুখীন হব লগীয়া, কাৰণ আমি আহ, আজিকালি যদি পইচাটো হেৰুৱাই দিওঁ বা এৰি থৈও আহো অ' মানে নগদ ধন আনিব, তেন্তে মানে আমি লগা লগ মানে আমি জৰিয়তে মানে পেমেণ্ট কৰি দিব পাৰো। বা আৰু ই কমাৰ্চ আৰু অনলাইন বেংকিং মানে ব্যৱস্থাই মান ব্যৱসায়ত অতি সহজ আৰু দ্ৰুত কৰি তুলিছে। যাৰ ফলত মানে ব্যৱসায়ী সকলে উম, আ বেলেগ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ব্যৱসায় কৰিব পাৰিছে। তাৰ ফলত মানে এই ব্যৱসায় মাধ্য -মধ্যমটো মানে সহজ হৈ পৰিছে আৰু লগতে মানে আমাৰ অ অৰ্থনীতিতো মানে বহুতখিনিয়ে প্ৰভাৱ পৰিছে।
হয়, তুমি থিক কথাই কৈছা। এই অনলাইন বেংকিংৰ হ' মানে সুবিধা বৰ্তমান আমি যথেষ্টখিনি আমি ব লাভান্বিত হৈ আছো আৰু আজিকালি বেছিভাগ মানুহে নগদ ধন ৰাখিবলৈ টান পায় কাৰণ বা বেছিভাগ মানে শুনিয়ে থাকা যায় যদি ঘৰত নগদ ধন থাকে তেনেহলে বিভিন্ন দিন- দিনতে বা বিভিন্ন ধৰণৰ চুৰি -ডকাইতি ঘটনাবিলাক এইবিলাক তুমি বাতৰিতো খুলিলে শুনাই পাই- পাই থাকিবা আৰু আৰু ধৰা কবাত ওলাই গ'লো নগদ পইচা খিনি পৰি গ'ল আদি -আদি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হব লগা হয়। সেইকাৰণে আজিকালি বেছিভাগ মানুহে মানে নগদ ধন ৰাখিবলৈকে টান পায় আৰু ধৰা আ আজিকালি বিভিন্ন ধৰণৰ আজিকালি ল'ৰা- ছোৱালী বিলাকে বাহিৰৰ দেশত পঢ়িবলৈকে ইচ্ছা কৰে তে এ' যদি নগদ ধনৰ মানে ধৰা যদি এ' অন লাইন বেংকিংৰ সুবিধাটো নাথাকিলে হয় মা-মাক -দেউতাকে এ' চিঠি বা বিভিন্ন ধৰণৰ খামৰ জৰিয় জৰিয়তে তেওঁলোকক পইচা পঠাব লগা হ'ল হয়। বা ডাকঘৰৰ জৰিয়তে তেওঁলোকক পইচা পঠাব লগা হ'ল হয় কিন্তু, আজিকালি তেনেকুৱা সুবিধাবিলাক বৰ্তমান প্ৰায় নচলা বুলিয় ক পাৰি, বৰ্তমান এয়া অনলাইন বেংকিংৰ জৰিয়তে এম মাক -দেউতাকে তেওঁলোকক বাহিৰত পঢ়া- পঢ়ি থকা লৰা ল'ৰা -ছোৱালীবিলাকক তেওঁলোকক মানে পইচা এনেদৰে পঠাই দিয়ে। তেতিয়া সময়ো কম হয় দিয়াচোন আৰু এ' বিভিন্ন ধৰনৰ মানে এনেকে লাভান্বিতও হোৱা যায়। আৰু কৃষি ক্ষেত্ৰত প্ৰযুক্তিয়ে কেনেদৰে সহায় কৰিছে বাৰু তোমাৰ মতামতটো কি?
হয়, মানে আজিকালি কৃষি ক্ষেত্ৰত মানে বহুতে উন্নতি ব্যৱহাৰ যেনে অ প্ৰযুক্তি ব্যৱহাৰ হব-হবলৈ ধৰিছে যেনে আধুনিক কৃষি যন্ত্ৰ, উন্নত বীজ, ৰহ জল ব্যৱস্থা আৰু বতৰৰ মানে তথ্যৰ জৰিয়তে কৃষকে মানে অহ অধিক উৎপাদন লাভ কৰিব পাৰিছে। মানে যন্ত্ৰ যেনে ট্ৰেক্টৰ হওক বা বিভিন্ন ধৰণৰ যন্ত্ৰ বা উন্নত বীজ, ৰাসায়নিক সাৰ, কীটনাশক অহ দৰৱ বা উম মানে আমাৰ কৃষি বঢ়াব কৃষি বঢ়াবলৈ কিছুমান মানে সাৰ ব্যৱহাৰ কৰা হয তাৰ ওপৰি মানে আজিকালি মানে এই বত তৰ বিজ্ঞানীৰ ফলত বতৰৰ তথ্য আ -আগতে পোৱা যায় যে আজি বৰষুণ হব নে নহয় আজি কেনেকুৱা হ'ব মানে বতৰ তেতিয়া মানে কৃষকে মানে আ, আগৰে পৰা সাজু হৈ থাকে ফলত তেওঁলোকে মানে এই কৃষিৰ ক্ষেত্ৰত মানে লাভান্বিত হৈছে নতুন -প্ৰযুক্তি ৰ ফলত। আগতে মানে কৃষকসকলে কমকৈ লাভ অৰ্জন কৰিছিল কিন্তু আজিকালি নতুন প্ৰযুক্তিৰ ফলত তেওঁলোকে মানে নতুন -নতুন প্ৰযুক্তিৰ অহ ফলত মানে উম বহুতে- বহুখিনি লভান্বিত হৈছে।
হয় -হয়, তুমি ঠিক কথাই কৈছা। আ'প্ৰযুক্তিৰ যিমানখিনি ধৰা উপকাৰ আছে আৰু বিভিন্ন তাৰে মা যাতে যথেষ্ট খিনি অসুবিধাও আছে দেখা দিয়াচোন কাৰণ চোৱা, সকলো যিবিলাক বস্তু সৃষ্টি হৈ যায় আছে সেইবিলাক মানে সেইবিলাক সকলো বস্তুৰে অকল যে উপকাৰিতা গুণটোৱে থাকিব তেনেকুৱাতো নহয়, উপকাৰিতা উপকাৰীৰে দুটাই গুণ থাকে। আজি ধৰা অতিমাত্ৰা আহ প্ৰযুক্তিৰ ব্যৱহাৰে সময় যথেষ্টখিনি আমাৰ অবাবত খৰচ হয় আৰু মানুহৰ মাজত শাৰীৰিক পৰিশ্ৰম কমি যায় আজিকালি ধৰা আ' মানুহে কষ্ট কৰিবলৈ যথেষ্ট নি মানে তানে পায় কাৰণ তেওঁলোকে অহ বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ জৰিয়তে বা আজিকালি ধৰা মানুহে যদি ঘৰৰ পৰা উলাই যাবলৈ ইচ্ছা নকৰে তেনেতে তেওঁলোকে অনলাইন বস্তু অৰ্ডাৰ কৰে বা যিখিনি তেওঁলোকক লাগে বিভিন্ন ধৰৰ সামাজিক মাধ্যমৰ জৰি়য়তে তেওঁলোকে মানে ঘৰতে বহি বস্তুটো লাভ কৰে যাৰ ফলত তেওঁলোকে ঘৰৰ পৰা ওলাই যাবলগীয়া নহয়। কিন্তু তেওঁলোকে যদি ঘৰৰ পৰা ওলাই যায় তেনেহলে তেওঁলোকৰ অহ, শৰীৰতো অলপমান নিৰ্মল বতাহ সেৱন কৰে বা তেওঁলোকে স্বাস তেজো চলাচল হৈ থাকে। বা শৰীৰটো সুস্থ হবল হৈ থাকে যাৰ ফলত তেওঁলোকৰ মানে বিভিন্ন ধৰণৰ শাৰীৰিক আহ শাৰীৰিক অসুখৰ পৰা তেওঁলোকে মানে আঁতৰি থাকে আৰু ধৰা অতিমাত্ৰা প্ৰযুক্তিৰ ব্যৱহাৰে বিতদেষ্টখিনি ছাত্ৰ-ছাত্ৰীসকলৰ বি যথেষ্ট খিনি সময় অপচয় কৰে তেওঁলোকে মোবাইল পৰা পঢ়িম বা লিখিম এনে বিভিন্ন ধৰণৰ মাক -দেউতাকক বাহানা দি কিনে মবাইলটো আনাৰ পিছত তেওঁলোকে সা সামাজিক মাধ্যমৰ বিভিন্ন ধৰণৰ এপৰ লগত জডিত হৈ থাকে বা গেম খেলি থাকে যাৰ ফলত তেওঁলোক। স্মৃতিশক্তিও কমি কমি যায় অকল যদি তেওঁলোকে মোবাইলটোতে ব্যস্ত হৈ থাকে যাৰ ফলত তেওঁলোকৰ স্মৃতিশক্তি কমাৰ লগত। তে চকুৰ দৃষ্টিও হাস হয় তেওঁলোকৰ আৰু মানসিক চাপো বৃদ্ধি পায়। এইবিলাকে ধৰা ছাত্ৰ ছাত্ৰীৰ ওপৰত মানে বিভিন্ন ধৰণৰ বেয়া প্ৰভাৱ পেলাইছে।
হয় হয় ঠিকেই কৈছা। আৰু মানে স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াত বহুখিনি প্ৰভাৱ পৰে যেনে দীঘলীয়া সময়ত মবাইল বা কম্পিউটাৰ। দেহ কৰিলে চকুত। অ স অসুবিধা মূৰৰ শাৰীৰিক নিলাক হব পাৰে মানে। সম্পাইছাই সামাজিক মাধ্যমত। ব্যৱহাৰ কৰি থাকো মানে আমাৰ মূৰৰ বিষ হব পাৰে চকুৰ তলত দাক হব পাৰে বা বিভিন্ন ধৰণৰ। শাৰীৰিক লু হব পাৰে। আৰু মানে আজিকালি চাইবাৰ অপৰাধ বোৰো মানে বহুতে ডাঙৰ সমস্যা হৈ পৰিছে নহয় ন মানে। অঁ প্ৰযুক্তিৰ ফলত যেনে হেকিং ফিচিং অনলাইন জালি। হোৱা সব প্ৰযুক্তিৰ মানে অপব্যয়ৱহাৰ ফল আহ মানে আজিকালি উ মানে অতি। কিবা অ' টি পি লাগে বুলি কৈ পিনে লগে লগ অ মানে উম একাউণ্টৰ পৰাে পইচা আমাৰ অ মানে। চুৰ কৰি চুৰ হৈ যায় আহ বা তাৰপৰি মানে বিভিন্ন মানে উম। মানে মিছা খবৰ মানে লগে লগে আমাৰ মানে চবফালে অ মানে প্ৰবাহিত হৈ যায় তাৰফত আমি। মানে মিছা কথা এটা সঁচা বুলি ভাবি থাকো।
হয় তুমি ঠিক কথাই কৈছা দিয়াচোন বাৰু মইো তোমাৰ সৈতে একমত বাৰু আজি তোমাৰ লগ ক। কথা পাতি যথেষ্টখিনি মোৰ অ অভিজ্তাও হ'ল আৰু যথেষ্টখিনি জ্ঞানো লাভ কৰিলো মই এই বিষয়টোত।
হয় মোৰো বহুতেই ভাল লাগিল।
ঠিক আছে আজিলৈ সমৰো আৰু ঠিক আছে।